হেল্ল
হেল্ল
শুনিছা?
অঁ শুনি আছো শুনি আছো, কোৱা?
কি কৰি আছা?
এ এনেই আছো, এনেই ফেন চেন মা নে ফেনৰ হাৱা খাই আছো আৰু কোৱা তুমি
ময়ো এই ওলাই আহিছো ঘৰৰ পৰা অলপ।
গৰম নহ বহুত।
উম, বহুত গৰম এইকেইদিন বৰষুণো দিয়া নাই।
বৰষুণো এই বৰষুণ দিছে, এই পাঁচ ছয় ছেকেণ্ডৰ কাৰণে দিয়ে, তাৰপিছত গৈ পেলাই আকৌ বেং গৰম, ৰ'দ
উম।
তাকেই তো যি গৰম দিছে বাপৰে বাপ পাৰো ভাল লগা নাই দেই গৰমখন।
উম।
তাকেই।
সেইকাৰণে এতিয়া, তাৰ খবৰ ভালেই তোমাৰ কেনেকুৱা?
খা খবৰ চলি আছে গৰমত বেয়া চলি আছে আৰু।
উম।
উম। হা
পিছে শুনাচোন কথা এটা আছিল তোমাৰ লগত।
অঁ, কোৱা।
তোমাৰ কোনোবা গাড়ী ডিলাৰ চিনাকি আছে নেকি?
গাড়ীৰ বা এতিয়া কোনটো ডিলাৰ বা।
মানে হেৰি এই টাটা ব্ৰেণ্ডৰ কোনোবা চিনাকি আছে নেকি?
আছে আছে, কি মানে তোমাৰ মানে পাৰ্চনেল লাগে নে কমাৰ্চিয়েল লাগে নে কি লাগে মানে?
মোক মানে এতিয়া কমাৰ্চিয়েল এখন লাগিছিলে মানে।
মালতানা। অ আছে আছে চিনাকি আছে মোৰ, কেতিয়া ল'বা তুমি?
এই মাহতে ল'ম বুলি ভাবি আছিলো মানে কিমান মান মানে এনেয়ো মই ডাউন পেমেণ্টতে ল'ব লাগিব গাড়ীখন।
উম।
কিমান মান দি দিলে মানে গাড়ীখন আহি যাব এনেই কোৱাচোন এটা আন্দাচ।
ডাউন পে'মেণ্ট আগতে কিবা লোন চোন লৈছা নে তুমি?
অঁ' আগতে এখন কাৰ লৈ থোৱা আছে বাৰুতে।
লোনত লৈছিলা ন সময়ে সময়ে কিস্তি দিছানে?
অঁ' পূৰা টাইম টু টাইম দি থোৱা গৈছে।
অ' তেনেহলে তোমাৰ চিভিল ভালতো তোমাৰ মানে এতিয়া গাড়ী আছে তোমাৰ ধৰা এখন আছে তোমাৰ আঠ লাখৰ এখন আছে ধৰা তোমাৰ তেৰ লাখৰ এখন আছে তোমাৰ ধৰা ওঠৰ পঞ্চাশ লাখৰ। এতিয়া কোনখন ল'বা তুমি?
এ ইমান দা ইমান দামী লৈ কি কৰিবা এই তেৰ লাখ খনে লওঁ নিকি।
তেৰ লাখখন ল'বা সেইখনত তোমাৰ ডাউন পেমেণ্ট যদি দিয়া তোমাৰ কিমান বছৰৰ কাৰণে কৰিবা তুমি লোন?
এতিয়া মানে মই কিমান ডাউন পেমেণ্টটো মই পাঁচ লাখ মান দিয়ে দিম চাগৈ এতিয়া কিমান বছৰৰ কাৰণে আহে মানে একে কম কমটো নালাগে মানে সোনকালে শেষ হৈ যোৱাই লাগে মোক।
অ' তোমাৰ মানে কিমান মানে মাহত মানে পইচা যায় সেইটো মানে কোনো এইটো নাই ন।
উম,
তেনেহলে তুমি পাঁচ লাখ টকা তেনেহলে পাঁচ লাখ টকাত ওলাই যাব তোমাৰ গাড়ী।
উম,
উম, তেৰ লাখৰটো পাঁচ লাখত ওলাই যাব তোমাৰ ধৰা আ এক বছৰৰ কাৰণে কৰিলেতো হৈ যাব ন তোমাৰ।
মোৰ একবছৰ কাৰণে কৰিলে অলপ বেছি যাব নিকি সেইকাণে তিনি বছৰ মানে কৰো নেকি বুইছা।
তিন বছৰৰ কাৰণে কৰা ন অ' পাৰা কৰিব তিনিবছৰৰ কাৰণে। তিনিবছৰৰ কৰা তোমাৰ ধৰা অ' হৈ যাব আৰামছে।
অঁ'
হৈ যাব তোমাৰ উম কিহৰ কাৰণে ল'বা তুমি?
হয় তোমা এই মই হেৰি কি আছিলে এইটো মালটনা গাড়ী এখন ল'ম বুলি ভাবিছিলোঁ মানে।
মা ত নহ মানে বুজি পাইছো মানে ধৰা তোমাৰ কোনটো বেচৰ কাৰণে তোমাৰ বোকা বালি না তোমাৰ মালচ ডিলেভাৰী দিয়া গেলামাল দোকান
এই সেইবিলাকৰ কাৰণে নহয় মানে এইটো সেইটো কাৰণে আৰু শিল বালি হেৰি কৰা।
অঁ' শিল বালিৰ কাৰণে কনষ্ট্ৰাকশ্যনৰ মানে।
অ' কনষ্ট্ৰাকশ্যনৰ কামত লগাবলৈ মানে এখন গাড়ী লাগিছিলে।
অ' আচ্ছা আচ্ছা দেই তেনেহলে এই তেৰ লাখৰ গাড়ীটো বহুত ভাল মানে বুজি পাইছা। বহুত ধুনীয়া গাড়ী মানে সেইটোত মানে তোমাৰ মানে যতে ততে গুচি যায় ফৰ' বাই ফৰ ' আছে মানে বুজি পাইছা। বহুত মানে ধুনীয়া সেইখন মান পাৱাৰো ভাল পাৱাৰো ধুনীয়া আছে গাড়ীখনত। কিমান দূৰলৈকে যাবা তুমি মানে ডেলিভাৰ দিব
এ ইমান দূৰলৈকে নহয় মানে আৰু কি আছে ইয়াৰ পৰা চাইডৰ পা বস্তুটো উঠাই আকৌ যত মানে দিব লাগে তাত দিলেই হ'ল মানে। দছ পোন্ধৰ কিলোমিটাৰ ৰেঞ্জতে মানে হেৰি ডেলিভাৰী আৰু লোড আনলোড কৰিব লাগে।
অ' তেনেহলে হৈ যাব কোনো কেছ নাই ভালেই হব গাড়ীখন উম' কেতিয়া মানে লবা তুমি।
এই মাহতে ল'ম বুলি ভাবি আছিলোঁ। সেইকাৰণে তোমাক এতিয়া মানে কথাটো সুধি জানিবলৈ ফোন কৰিছিলো।
জানিবলেটো গড়ীটোতো ওলাই যাব। তুমি মানে গাড়ীটো চাই ললে ভাল নি কা কাইলে আহিবা নেকি তুমি ডিলাৰত
অ' যাম দিয়া তেতিয়াহলে।
অ' আহি যাবা তুমি গাড়ীটো চাই লবা দাদাৰ লগতো মই তোমাক লগ কৰাই ল'ম যিমান মানে ভাল হব মানে কমতে যদি হৈ যায় তোমাৰতো ভালেই হব ন তেতিয়া, ডিছকাউণ্ট টিছকাউণ্ট পাই গলে।
অঁ।
মোৰ মানে ফাইনেন্স ফাইনেন্সতটো মানে চিনাকি আছে, আৰু মানে ডিলাৰতো মানে চিনাকি আছে। পাইছা
অঁ গম পাইছোঁ, গম পাইছোঁ।
জনৰ লগতে মই কথা পতোৱাই দিম তোমাক
উম
একদম মানে তোমাক মানে কমতে মানে দিয়াই দিব। তোমাৰ চিক্স- ষাঠি হেজাৰ নহ'লে তোমাৰ সত্তৰ হেজাৰ মান তোমাৰ কম আহি যাব লাগে।
অ' তেনেকুৱা হলে মানে বেছি ভাল হয় বুজিছা, তেতিয়াহ'লে মানে ধুনীয়াকৈ মই হেৰিটো কৰিব পাৰিম। এ ইনষ্টলমেণ্টটোও দিব পাৰিম, তেতিয়া মই কিবা এটা কামত খটাব‌ও পাৰিম পইচাটো।
উম, সেইটো হয় বাৰু, তুমি মানে বিজনেছ - বিজনেছটো ষ্টাৰ্ট কৰিলা কেতিয়া তুমি?
অ হ'ল আজি এক দুই বছৰ মান।
এক দুই বছৰ হৈ গল ন? অ সেইদিনা তোমাক লগ পাইছিলো তুমি কোৱে নাই বিকাশ তাত।
এ নাই, কি কবা আৰু সেইবিলাক কথা।
সেইদিনা বাৰু, সেইদিনা বাৰু বেছি টাইমৰ কাৰণে লগো পোৱা নাছিলো আমি ন?
উম তাকে, পিছে তুমি কি কৰি আছা এতিয়া বৰ্তমান? কাম চাম কিবা, উম' নিজৰ বিজনেছ আছে নে কিবা।
নাই নাই এতিয়া তোমাৰ কাম চামটো একো কৰা নাই এতিয়া পঢ়া শুনাই কৰিছোঁ, তোমাৰ মানে কলেজৰ পৰা মানে ইন্টাৰ্ণশ্বিপ কৰিব দিছে বুজিছা। এইটোৱে মানে কৰি আছো এতিয়া, হোণ্ডা ডিলাৰত।
হোণ্ডা ডিলাৰত কৰি আছা ন? উম উম পিছে কিমান দিনৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে নে কিবা টাইম থাকে ইমান টাইমলেকে কৰিব লাগিব বুলি?
তোমাৰ কিমান দিন বুলি নহয়, তোমাৰ মানে দিছে আমাক এশ বিশ ঘন্টা।
উম'।
এতিয়া মানে তুমি দুই ঘণ্টাকে কৰা বা চাৰি ঘণ্টাকে কৰা নহলে ছঘন্টাকে- কৰা সেইটো মানে তোমাৰ ওপৰত কথা।
উম, এতিয়া তুমিতো হেৰি সোনকালে কৰিব হলে মানে টাইমটো অকণ বঢ়াব লাগিব তে
বঢ়াব লাগিব, সোনকালে মানে ধৰা দিনটো যদি- তুমিও যদি কমাব বিচাৰা তেতিয়াহ'লে তোমাৰ মানে ঘণ্টাটো ব বঢ়াব লাগিব আৰু বুইছা।
অ' গম পাইছোঁ বাৰুতে কথাটো।
এশবিছ ঘণ্টা তোমাৰ যদি আঠ ঘণ্টাকে কৰা তেনেহ'লে তোমাৰ পোন্ধৰ দিনত মানে শেষ হৈ যাব।
উম উম, পিছে তুমি কোন চেমত পঢ়ি আছা এতিয়া?
মই এইটো তোমাৰ ফ'ৰট চেমৰ একজাম দিলো, এতিয়া তোমাৰ মানে ইন্টাৰ্ণশ্বিপটো কৰাৰ পিছত যেতিয়া কলেজ খুলিব তেতিয়া তোমাৰ ফিফ চেম হৈ যাম মই।
অ' অ'। আৰু কোনটো বিষয়ত তোমাৰ হেৰি আছিলে মানে মেজৰটো আছিলে?
মেজৰ আছিলে মোৰ সংস্কৃত।
সংস্কৃত ন'?
অ অ সং
অ অ, তুমি মানে হেৰি ভাৰতৰ পুৰ পুৰণি হেৰি বিলাক জানিবলৈ সংস্কৃত লৈছা, নে ভাষাবিলাক?
মই মানে আমাৰ মানে আমাৰ যে ভাৰতবৰ্ষৰ যে পুৰণা মানে কালচাৰ মানে আমাৰ সাহিত্য, আমাৰ মানে তোমাৰ মানে বুৰঞ্জী, সেয়া মানে মই জানিবলৈ মানে এইখন লৈছো মানে সংস্কৃত। বুইছা?
ঠিকেই আছে বাৰু তে তোমাৰ এইটো।
তুমি কিবা মানে, অ', কোৱা, কোৱা?
আৰু এটা কথা কোৱাচোন, তোমাৰ কোনটো জীবান বেছি ভাল লাগে, স্কুলীয়া জীৱনটো বেছি ভাল লাগে নে কলেজ জীৱনটো বেছি ভাল লাগে?
মই এতিয়া তোমাক মানে তেনেকে কোনটো বেছি ভাল লাগে তোমাক মই ক'ব নোৱাৰিম।
মানে তোমাৰ মানে নিজৰ অনুভৱৰ প হেৰী পৰা এক্সপিৰিয়েঞ্চৰ পৰা কোৱা মানে তোমাৰ বেছি হেৰি হয়?
এক্সপিৰিয়েন্ঞ্চ ন'?
উম।
এক্সপিৰিয়েঞ্চত চাব গ'লেতো মোৰ স্কুলীয়া দিনটো মানে বহুত ভাল লাগিছে। কিয় কোৱাচোন? তাত মানে তোমাৰ মানে ডেইলি ডেইলি মানে কলেজ মানে স্কুলত যোৱা হয়। তাৰ পিছত মানে হাঁহি ফূৰ্তি হয়, পঢ়া শুনা কৰা হয়, খেল ধেমালি হয়। আমাৰ ইয়াত মানে ধৰা আমাৰ মানে কলেজত মানে তুমি ক্লাছ কৰিলেও কৰা, কলেজ আহিলেও আহা, কোনো মানে তেনেকে চাই থকা মানুহ নাই ন'। সেইটো কাৰণে মানে ইমান, কোৱা?
কৈ যোৱা কৈ যোৱা তুমি কথাটো।
সেইটো কাৰণে মানে ধৰা, ইমান মানে ভাল নালাগে মানে কলেজখনত। মানে গৈ পেলাও, ধৰা লগৰ চগৰ লগত থাকিলে মানে ভাল লাগে আৰু। মানে এনেই মানে গৈ গৈ পেলাই মানে ভাল নালাগে মানে বুজি পাইছা।
আৰু স্কুলতো হেৰি, ক্লাছ বিলাক কৰিলেতো শেষ কৰিবই লাগিব গোটেই ক্লাছ সেইটোতো হেৰি বাধ্যতামূলক। কিন্তু কলেজত তুমি ক্লাছ কৰা নকৰা এইটো তোমাৰ লগত কথা।
উম, হুম। এইটো হয়।
যদি ক্লাছ নকৰা নিজৰ ক্ষতি। ক্লাছ কৰা নিজৰ হেৰি
ভাল, ফাইদা। তাকেই, ফাইদাতটো আছে। কিন্তু মানে ধৰা চব সময় মানে আৰু মানে এনেকে ভাল নালাগে ন', যেতিয়া ধৰা মানুহক যেতিয়া বাধ্যত পৰি যায় যে কৰিবই লাগিব, তেতিয়া মানে মানুহ এটা কৰি লয়। কিন্তু মানে ধৰা যেতিয়া মানুহে এটা চইচ থাকে যে কৰা নকৰা, তেতিয়া মানে বহুত মানুহে মানে হয়তো কৰে এদিন নহ'লে পিছৰদিনা নকৰে মানে। তেনেকুৱাহে চলি আছে, মানে বুজি পাইছা?
মই শুনিছোঁ, বোলে যদি তুমি কলেজত যদি হেই ক্লাছবিলাক এটেণ্ড নকৰা তেতিয়া বোলে এক্সাম দিব নিদিয়ে হয় কথাটো। সঁছা নে মিছা?
ক্লাছ বিলাক মানে তুমি মানে তোমাৰ মানে পাৰ্চেনটেজ হিচাপে মানে ধৰা। তোমাৰ গোটেই ছেমটোত তুমি ধৰা ছেভেনটি পাৰ্চেণ্ট যদি ক্লছ কৰা নাই, চেভেনটি পাৰ্চেন্ত যদি নাই তেনেহ'লে তোমাৰ মানে ক্লাছ তোমাৰ মানে একজাম দিবলৈ মানে নিদিয়ে সিহ'তে। বহি বহিবলে নিদিয়ে তোমাৰ মানে এডমিট কাৰ্ডখনে তোমাৰ মানে এইটো নহয়।
উম। এইটো হেৰি কৰে মানে ন?
উম, সেইটো মানে তোমাক দিবলৈ নিদিব তেতিয়া। যদি তুমি ধৰা ক্লাছ কৰি আছা ভালকে ঠিকমতে তেনেহ'লে আৰামচে তুমি এক্সাম দিব পাৰিবা।
উম।
উম' তাকেই আৰু বাকী তুমি কলেজ চলেজ। আছ নেকি কলেজত গৈ?
নাই নাই মই কলেজ যোৱা নাই বৰ্তমান।
যোৱা নাই ন, বিজনেছতে দিয়ে মাথাটো মাৰি আছা নেকি তুমি এতিয়া?
কি কয় অঁ' বিজনেছতে মাৰি আছো কি ক'বা এই যেতিয়া তোমাৰ পইচাটো নিজৰ- পইচা এৰি এৰি সোমাব, তেতিয়া তুমি ক'লে পঢ়াতো ক'বাত বা এৰিয়ে দিবা।
সেইটো হয় বাৰু, মানুহে মোক কৈয়ে থাকে। যে একবাৰ যদি মোৰ মাথাত যদি- পইচাৰ যদি এইটো সোমাই যায়, তেনেহ'লে বোলে পঢ়া শুনা বুলে গুচি যাব মোৰ।
পঢ়া শুনা মানে তোমাৰ ইমান ইণ্টেৰেষ্ট নলগা হৈ যাব পিছত।
উম' তাকেই, লাষ্টত গৈ পেলাই, লাষ্টত গৈ পেলাই নো মানুহক পইচাটোয়ে লাগে ন।
অঁ' সেইটোয়ে তুমি যদি ইমান হেৰি পঢ়া ইমান- খিনি পঢ়িলা যদি কিবা এটা যদি চাকৰি তাকৰি নোপোৱা বা কিবা এটা- কাম নোপোৱা তেতিয়া হলে তোমাৰ পঢ়াখিনি এনেই যোৱা হ'ব।
এনেই যোৱা হ'ব, পইচাও খৰচ হৈছে, সময়ও নষ্ট হৈছে।
উম' তাতকৈ ভাল যদি তুমি যদি কিবা এটা নিজৰ যদি হেৰি কৰিব পাৰা। আগৰ পাই, তেতিয়াটো বেছি তোমাৰ হেৰি লাভ হ'ব এইটো।
লাভ হব, সৰু সৰুকে ধৰা আমি ধৰা যদি আৰম্ভ কৰো।
অঁ' এতিয়া তুমি সৰুৰ পৰা আৰম্ভ কৰিলে পিছত ডাঙৰ হ'ব।
অঁ' সেইটোৱে সেইটোৱে লাষ্টত গৈ পেলাই মানে এই মানে- টাইমত মানে সময়ত মানে তোমাৰ মানে ডাঙৰ হৈ যাব, যদি কৰিব পাৰা তুমি।
অঁ' তুমি যদি একাগ্ৰহে কৰিব লাগিব কামটো তেতিয়াহে তোমাৰ হেৰি হ'ব।
অঁ সেইটো হয় বাৰু, কথাটো তুমি ঠিকেই কৈছা বাৰু।
যেতিয়া একাগ্ৰহে তুমি কামটো নকৰা তেতিয়াহ'লে তোমাৰ যদি হেৰি কি আছিলে- তাত হেৰি বিচাৰি ফুৱা তুমি প্ৰফিট বিচাৰি ফুৱা ক'ত পাবা।
সেইটোৱেইটো।
উম' কামটো কৰিবলৈ নিজৰ হেৰি লাগিব ইচ্ছা লাগিব তেতিয়া যদি ইচ্ছা যদি নাথাকে কামত।
উম' মানে তোমাৰ- তোমাৰ মানে প্ৰথমে মানে ইণ্টাৰেষ্টটো মানে থাকিব লাগিব কামত। বুজি পাইছা? তুমি জাষ্ট মানে- পইচাটো পাই আছো বুলিয়ে মানে কাম এটা মানে কৰিব নোৱাৰিবা তুমি, তাৰ মানে মনটো বহিব লাগিব বস্তুটোত। মানে, তেতিয়াহে তুমি মানে তোমাৰ মানে হানড্ৰেট পাৰ্চেন্ট মানে দিব পাৰিব বুজি পাইছা?
তোমাৰ ইণ্টেৰেষ্ট যদি নাথাকে তুমি কাম এটাত কৰি তুমি ভাল যি নালাগে তুমি সেই- তুমি যদি কৰিব নিবিচাৰা, তেনেহলে কি তোমাৰ ফাইদা হ'ব কোৱাচোন?
সেইটোৱেটো তুমি কৰিবই নোৱাৰিবা। ফাইদাটো বাদেই দিয়া। কৰিবই নোৱাৰো মনেই নবহে তেতিয়া ন। পইচা নাহিব ঘৰ নচলিব।
উম' উম'।
তাকেইতো।
সেয়াই মানুহে চব পইচাৰ কাৰণে কৰিবলগীয়া হয় বিজনেচ চলি আছে আও। তোকতাক কৈ।
তোকতাককে, কেইখন গাড়ী আছে তোমাৰ এতিয়া?
আছে চাৰিখন মান, এইখন ললে পাঁচখন হ'ব আৰু।
অ', মানে কি চবকে তোমাৰ মালট নাই গা-গাড়ী নে কি?
নাই, মালটনা গাড়ী আছে তিনিখন আৰু দুখন আছে মানে এই ভাড়া মৰা গাড়ী, বাছ দুখন আছে।
বাছ দুখন আছে?